হয় শুনি পাইছে নে
অ অ পাইছো উম কি কৰি আছে
আ এনেই আছো আপুনি
মইও এনে খোজকাঢ়ি আহিলোগে
আচ্ছা আচ্ছা বাকী খবৰ ভালনে
অ ভালে আপোনালোকৰ?
মোৰো ভালেই দিয়ক উম উম উম খোৱা বোৱা হয় কৰিলো আপুনি?
অ কিয় নাই কৰা এতিয়ালৈকে যতে এঘাৰটা মানত কৰিম
আচ্ছা আচ্ছা ঠিকে আছে।
বাকী আপুনি এক্সাৰচাইজ কৰে নে?
হয় এক্সাৰচাইজ মানে কেতিয়াবা কেতিয়াবা কৰো ৰেগুলাৰ নকৰো বাৰু।
অ মইও ইমান নকৰোঁ।
হয় হয় কৰিব লাগে ন সেইটোৱে মানে আজিকালি ইমান বেমাৰ হৈ আছে মানুহবোৰৰ ত' মই ভাবো এক্সাৰচাইজ কৰিলে মানে স্বাস্থ্যটো ভালে থাকে ন বহুত বেমাৰৰ পৰা হেৰি কৰিব পাৰি বাচিব পাৰি।
যোগাসন কৰিলে মানে অকল শাৰীৰিক ভাৱে নহয় শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক ঠিকভাৱেও মানে আমি
হয় অ হয় হয় ঠিক কৈছে।
যদিও আমি ইমানেই এলেহুৱা যে ৰাতিপুৱা জল্দি উঠিব নোৱাৰোঁ।
নোৱাৰো উম উম শুই যাও খাই মেলি। উম উম।
তেতিয়া আমাৰ গেছ
সেইটোৱে। মই টো ভাবো মানে আমি খাই কেনে সোনকালে শুব নালাগে ন? অলপ টাইম খোজ কাঢ়িলে বস্তুটো আমাৰ খানাটোও হজম হয় ন?
উ মই শ নক হেল্ল', শুনিছেনে মানে কি খোজ কাঢ়ো অলপ।
হয় হয় শুনি
তেনেকে খোজ কাঢ়ি থাকো আৰু ৰাতিপুৱা কেতিয়াবা কেতিয়াবা মানে হয়। যোগাসনতো কৰিব লাগে।
হয় হয়। আপুনি ৰাতিপুৱা সোনকালে উঠে নে দেৰিকে উঠে?
সোনকালে পাঁচটা তপি পিছতে অলপ খোজ কাঢ়ো আজিকালি। অ হোটেলত মইটো হোষ্টেলত থাকো। হোষ্টেলত থাকি পিনে ম ৰাতি আহ শোৱাতো দেৰি হয়, ৰাতিপুৱা সোনকালে উঠিব নোৱাৰো। তেনে উঠি মেলি ক্লাছ লৈ যোৱা তেনেকুৱা হৈ যায়। আৰু তাতে পঢ়াৰ প্ৰেচাৰটো থাকে ন। সেইকাৰণে অ জল্দি হোৱাটো নহয়, জল্দি উ থাটো নহয়গে। সেইকাৰণে ঘৰত থাকোতে টাইম টেবুলটো মিলি যায়।
উম উম উম অ তে সেইটোৱেয মোৰো মোৰো তেনেকুৱাই। মানে কলেজত ক্লাছ চলি থাকিলে ন, তেতিয়া একো মানে টাইম টো মিলাবগৈ নোৱাৰো। কাৰণ ৰাতি পঢ়িব লাগে, তাৰপিছত ৰাতি পুৱা তেনেকৈ উঠোতে দেৰি হৈ যাই। কিন্তু বন্ধ থাকিলে গোটেইখিনি টাইম টেবুল সেইটোয়ে বন্ধ থাকিলে গোটেই টাইম টেবুলটো মিলি যায় তেতিয়া।
মিলি যায় হয়। ততে ৰাতি জল্দি শুই যাওঁ। তাৰপিছত ৰাতি পুৱা জল্দি উঠো।
তাকেই মইয়ো, মানে ৰাতিও সোনকালে শুই যাওঁ।
সেইটোয়ে মানে মাইণ্ডটোও ৰিফ্ৰেছ হৈ থাকে, আৰু শৰীৰো ভাল লাগি থাকে।
ৰুমত কো নকো মানে। অ শুই মেলি উঠি মেলি থাকিলে এলেহুৱা হেলেহুৱা নিচিনা লাগি থাকে। এনেই একো কৰিব মন নাযায়, একো খাব মন নাযায়।
সেইটোয়ে মনটোও ভাল নালাগে।
এনি টাইম কিবা এটা চিন্তা কৰি থকা, খং কৰি থকা নিচিনা উঠে।
সেইটোৱে অ সেইটোয়েটো। সোনকালে উঠিয়ে এক্সাৰচাইজ কৰিলে মানে মনতটোও ভালে থাকে, বা আমাৰ শৰীৰটোও ভালে থাকে। নো মই ভাবো মানে আমাৰ মানে গোটেই চব চব মানে, দেশৰ মানুহে এক্সাৰচাইজটো কৰিব লাগে আচলতে, তেতিয়াহে মানে আমাৰ মেন্তে - হেল্থটো ভালে থাকে, ফিজিকেল হেল্থৰ লগত ন। শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাই ভালে থাকে তেতিয়া
আহ
উম হুম-হুম সেইটোৱেই
অ
বাকী আপুনি উম ইভিনিং ইভিনিং আবেলি এস্কাৰচাইজ কৰে নে?
হেল্ল'
হেল্ল'
অ আপুনি পানী খাইনে ৰাতিপুৱা?
মই এইকেইদিন অলপ সোনকালে উঠিছোঁ কৰিবলে ট্ৰাই কৰি আছো য়োগা বাকী চাও আৰু তেনেকে কিমানদিন কন্টিনিউ কৰিব পাৰো চেষ্টা কৰিম আৰু যিমানদিন পাৰো তেনেকে কৰি থাকো। সোনকালে উঠি কেনে য়োগা।
তাৰপিছত অ-অ আৰু ৰাতিপুৱা অ কৰিছোঁ। তা তাকো ইউটিউবৰ পৰা চাই মেলি মই কৰি আছোঁ। এনেকে কৰিলে কি হয় সেইবোৰ এ উম ৰাতিপুৱা কিবা গৰম পানী অলপ খাওঁ।
হয়-হয়।
সেইয়াই আৰু
হুম-হুম-হুম অ হয় আজিকালিটো মানে ইউটিউবতো বহুত গোটেইখিনি বস্তু দিয়াই থাকে তো আমাৰো সুবিধা হৈ গৈছে। চাই কেনে ডাইৰেক্ট আমি কৰিব পাৰো ন আগতে যিহেতু টো এইটো মানে এই সেইবোৰ চিষ্টেম নাছিলে বা আমি নাপাইছিলো ন জানিব নোৱাৰিছিলো। কেনেকে কৰিব লাগে কিন্তু আজিকালি চব ডিজিটেল হৈ গৈছে আমি গোটেইখিনি বস্তু টো মানে তাৰ পৰাই শিকি লব পাৰো ন আমাৰ হয়।
মানে ওচৰ লৈ মেলি চব জানিব পাৰো হয় নাই?
হয়-হয় সেইটোৱেই-সেইটোৱেই আমাৰ কাৰণেও ভাল হৈছে এইটো মানে ডিজিটেল হাই মানে আমাক বহুত হেল্প কৰিছে বহুত ক্ষেত্ৰত। যদিও তাৰ বহুত বেয়া চাইডো আছে হয়-হয়। হয়-হয় সেইটোৱেই এইটো মানে আম-আমাৰ ওপৰত ডিপেণ্ড কৰে আমি কেনেকে চলো ন আমি যদি ভালকে ব্যৱহাৰ কৰিব। পাৰো তেন্তে ভালে হয় আৰু যদি নোৱাৰো তেতিয়া
নজনা কথাবোৰো জানিব পাৰো আমি হয় নিশ্চয় আমি নজনা কথাবোৰো তাতে চাৰ্চ কৰি পিনি জানিব পাৰোঁ। শিকিব পাৰো কিন্তু এনেকুৱা হয় যে আমি চাত জি পি টি পিটি বা এআই পৰা জানিব পাৰো হয় কিন্তু আমি এইটো জানি জানি মেলি আমি এই কিতাপ বা কিতাপখনৰ পৰা পঢ়ি মেলি বুজিব চেষ্টা নকৰোৱা হৈ যায় গে হয় নাই
হয়-হয় আমাৰ কি হৈছে ডিজিটেল লাইফ হোৱাৰ পৰা আমাৰ মানে অভ্যাসবোৰ বহুত মানে বেয়া হৈ গৈছে। একচুৱেলি আমি মানে নলেজটো আমি এ ল'ব খোজো ইন্টাৰনেটৰ পৰা তাৰ পিছত আমি উ কিতাপ নাচাও নোচোৱাৰ ফলত আমি মানে যিমানখিনি জ্ঞান পাব লাগিছিল সেইখিনি কিতাপন জ্ঞান কোনেও দিব নোৱাৰে ন খন পঢ়িলেহে আমি মানে ভালকে বুজি পাম বা পাওঁ তাতে কিমান খিনি কি থাকে
আৰু অন অনান্য ধৰণৰ ভাল ভাল কিতাপ
হেল্ল'
ত' উৎসৱ ইউটিউব চাট জি পিটি এ আই ইন্টাৰনেটৰ পৰা চাই মেলি এইবোৰ নপঢ়া হৈ গৈছো
সেইটোয়ে সেইটোয়ে আমাৰ মানে অভ্যাসটো বহুত বেয়া হৈ গৈছে কিতাপতো কিতাপৰ নিচিনা নাই একো হ'ব নোৱাৰে ন কিতাপ খিনি পঢ়িব লাগে লগতে ইন্টাৰনেটো ইউজ কৰিব লাগে ন তেতিয়া আমাৰ নলেজ টোও বহুত বাৰি জ্ঞান ও বহুত বেছি বাঢি যাব তেতিয়া আমি কৰো বা কিবা আনচাৰ লিখিলে উত্তৰ দি লিখিলে তাতে আৰু ভাল লিখিব পাৰিম তেতিয়া কিতাপ আৰু ইন্টাৰনেট যদি দুয়টাই ব্যৱহাৰ কৰো
আজি কালিতো আমি চচিয়েল ছচিয়েল মিডিয়াত এই মোবাইল নিজক ইমান ব্যস্ত ৰাখোঁ
হয় হয়
আমি ওচমান পাহৰি থাক আ কোন আছিলে
হয় সেইটোয়ে মই সেইটোয়ে আমাৰ মানে আমি ইমানে বস হৈ গৈছো ইন্টাৰনেট লৈ মানে বেলেগ আমাৰ বেলেগ কাম বোৰত আমি মানে বেছি ইন্টাৰেষ্ট দিবই নোখোজো উম উম উম উম আৰু সেইটোৱে আৰু আজি আজিকালি কি হৈছে বাচ্ছ বোৰে সৰুৰ পৰাই মানে ইণ্টাৰনেট পাই গৈছে ইউটিউব পাই গৈছে সিহঁতৰো মানে কিতাপ পঢ়া বা কিবা তেনেকুৱা হবিবোৰ নোহোৱা হৈ গৈছে অভিৰুচি সেইবোৰৰ নোহোৱা হৈ গৈছে ন
উ ইয়াতে মই এ আজিকালি ল'ৰা ছোৱালী বিলাকৰ মানে মোৰ মাক দেউ মাক পিতৃ মাতৃককো মানে দুখী বুলি ভাবো কেলে বাচ্ছাবোৰ অলপ আমনি কৰিলেই মানে কিবা ফোন টো চাবলৈ দিয়ে তটো চালে ভা ঠিক হৈ যাব অ এইবোৰ জন্মৰ পৰা এইবোৰ যেন কিবা হৈ গৈছে
আৰু কি হৈছে আজিকালিৰ মাক দেউতাক বোৰ মানে ৰুমৰ ভিতৰতে ঘৰতে থৈ দিয়ে এ ৰা খেন বন্দী কৰি বাচ্ছাবোৰক কিন্তু তেনেকে ৰাখিব নালাগে ওলাই দিব লাগে খেলিব দিব লাগে তেতিয়াহে মানে সিহঁতৰ
অঁ
সেইটো মানে সিহঁতৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু মানসিক ভাবেও ভাল ন সিহঁতে তেতিয়া মানুহৰ লগত কথা পাতিব কেনেকে লাগে মানুহৰ লগত ত কেনেকে মিলিব লাগে সেইটোও শিকিব
শিকিব পাৰে হয় আজিকালি চব মানে পঢ়া আৰু
হয় হয়
পঢ়িম মানে কিবা তেনেকে মে থৈ দিয়ে কিন্তু তেনে থলে বেয়াই হয়
অ
মই ভাবো আৰু আগৰ পৰাতো আগতেতো আমাক তেনেকে ডাঙৰ দীঘল কৰিছে ন আমিতো তেনেকে শিকিছো
এই মানে ৱীৰ লগত লগ হৈছো তেনেকে কথা পাতিছো আৰু সেইখিনি বস্তু আ বহুত হেল্প কৰিছে উম মানুহৰ লগত কেনেকে মিলি চলিব লাগে থাকে ন আজিকালি মানে ম মোবাইলটো লৈ ইমানেই ব্যস্ত হৈ থাকে বাচ্ছাবোৰে তাই সময়ে নাপায় তেনেকুৱা পাহৰি গৈছো উম হয় হয় সেইটোয়ে বেয়া বেয়া প্ৰভাৱতটো বেছিকে পৰিছে আৰু সিহঁতৰ এডিকচন টাইপ হৈ গৈছে ন মানে নিদিলে এতিয়া মানে মোবাইলতো নহ নহলে সিহঁতে চলিবও নোৱাৰে তেনেকে
ন নোৱাৰি নোৱাৰি হয় সেইটোয়ে বহুত সলনি হৈ গল
সেইটোৱে সেইটোৱে গাৰ্জেন খিনি বা পেৰেন্ট মানে অলপ ভালকে মানে বুজি কেনে চলিব লাগে
ট্ৰিট কৰিব লাগে অ
উম উম বইলাৰ কমাই দিলেই ভাল হয় যি হেতু মোবাইল টো কাৰণে চকুৰ প্ৰব্লেম নুশুনে
হয় হয় ঠিক আছে নহলে হ'ব দিয়ক আপোনালোকৰ কথা পাতি ভাল লাগিল
হয় মোৰো দিয়ক ধন্যবাদ
হয় থহে